হেল্ল,
শুনা পাইছা?
অ, মই শুনা পায়-চো তই
অ, পাইছো। কি কৰি আছা?
কিনো কৰিম, পঢ়ি আছিলো, একজাম চলি আছে যে, তই কি কৰি আছিলি?
অ, মই এনে বহি আছিলো, তোৰ একজাম চলি আছে বুলি এনে, ফোন এটা কৰি খবৰ লওঁ বুলি ভাবি
অ,
আৰু কেনেকা চলিছে, পঢ়া-শুনা তোৰ?
অ, ঠিকেই চলি আছে, এই বহুত ষ্ট্ৰেচ থাকে একজামৰ টাইমত না। এইটো পঢ়িলে সেইটো পাহৰি যাও, সেইটো পঢ়িলে সেইটো পাহৰি যাও ত, সেইবিলাকে মানে মানে, আৰু
অ, সঁচা মোৰতো মোৰটোৱে একজামৰ টাইমত শ্লিপ চিদিউল দম, উল্টা, পুল্টা হৈ যায় হোৱা টাইমে নিমিলে।
অ, আৰু হাৰ্ড, হাৰ্ড চাবজেকট বিলাকে আছে মোৰ একেবাৰে টান টান চাবজেক্ট সোপা। বাপৰে ইমান পঢ়িব লাগে আৰু এনেকুৱা নহয় যে কি, সেইবিলাক প্ৰশ্ন বিলাক ৰিপিট হ'ব বাৰে, বাৰে, আহিব। সদায় নতুন নতুন মানে সবেই পঢ়িব লাগে আৰু গোটেই চিলেবাচ খনটোকে পঢ়া আৰু।
অ, তাকেহে অলপ খোৱা বোৱাবোৰ ভালকে কৰিবি নহলে, এক্জাম টাইমত ইমান এনাৰ্জি যায় নহয়। খোৱা-বোৱা ভাল নকৰিলে একদম গা, চা বেয়া হৈ যাব।
অ, তাকে মোৰ সঁচাকে একদম টোপনিছো মই টোপনিয়টো টোপনিয়াই কেইতিয়াবা এক্শজাম দিবলৈ যাওঁ, একেবাৰে মানে কি হ'ব আৰু। ইমান হোপা ডাঙৰ চিলেবাছ, কেনেকৈ খতম হ'ব ক'।
অ', তাকে যোৱাৰ আগে, আগে একাপ চাহ নহ'লে কফি চফি কিবা খাই যাবি, টোপনিটো ভাঙি যাব-ভাল নহয় বাৰু। কেফিন বৰ হেৰি কি বুলি কয় বেছি খোৱা। কিন্তু উপায় নাই, আৰু একজাম টাইমত খাবই লাগিব।
অ', আৰু! ইমান খং উঠে এনে হ'লে পেপাৰ বিলাকত চব বাৰে, বাৰে ৰিপিট হৈ থাকে কোৱেচন। আমাৰ টাইম যেতিয়া আহিব, মোৰ টাইমত হে নতুন, নতুন প্ৰশ্নবিলাক উঠি আহিব গৈ, ইটো লিখা, সিটো লিখা বুলি কয়।
সঁচা, সঁচা মোৰো বৰ্ডজৰ টাইমত এনেকাই হৈছিলে। একদম নিউ, নিউ কুৱেচন পেটাৰ্ণ আহি গৈছে একেবাৰে। তোৰ কি লিখো, কি নিলিখো একো ধৰিবই পৰা নাছিলোঁ।
আগতো এনেকুৱাই হৈছিল ন' বৰ্ডছৰ টাইমত! একেবাৰে মইতো এই গণিতটো যে বাপৰে বাপ, যি পঢ়িছিলোঁ। এতিয়াও মনত আছে মোৰ।
অ', ভাই মইতো সেইটো চাবজেক্ট আজিলৈকে দেখিব নোৱাৰিলো, ইমান ষ্ট্ৰেছ। দিলে ন' মোক সেই চাবজেক্টোয়ে। মোৰ চুলি সৰি গ'লগে সেইটো পঢ়োতে, পঢ়োতে।
হয় নেকি?
অ', মোৰ জানানে বেছিকে এনেকা হেৰি হ'লে মোৰ বহুত চুলি সৰে একজাম টাইমত। কিয় বা?
এইটো ষ্ট্ৰেছ হয়, স্প্ৰেলে চুলি কৰে গা চা বেয়া লাগে আৰু।
তা কেহে একেবাৰে মানে, কি বুলি কয় টকলোয়ে হৈ যাম যেন এনেকা লাগে একজাম টাইমত।
সেইকাৰণেতো আৰু। কাৰবাৰ পৰা দেখোঁন দেখা পাওঁ
অ', ময়ো দেখিছোঁ দেই এনেকা। বহুতৰ বয়সতকে আগতে চুলি পকা। আগতেতো আমাৰ মা দেউতাৰ বয়স তোৰ ষাঠি মানত তোৰ পকে আৰু পঞ্চাশৰ ওপৰত হ'লে। আজিকালি চোন তোৰ বিশ বাইশ বছৰতে চুলি পকা আৰম্ভ হৈ গৈছে।
মোৰ এ, লগৰজনী এটাই মই। আৰু তাই কৈছো মই বহুত ষ্ট্ৰেছ লওঁ ইমান ষ্ট্ৰেছ
তাকেহে নলওঁ বুলি ক'লে তেনেকে হয়, একজামৰ টাইমত অটমেটিক ষ্ট্ৰেছ আহিয়ে যায় তোৰ। যিমানে তই কিউ না পঢ়। বা যিমান ৰিভাইজ কৰিলেও ষ্ট্ৰেছটো হ'বই আৰু একজামৰ সময়ত।
অ', সেইটোৱে মইতো বাচ ৰখি আছোঁ কেতিয়া যে একজামটো খতম হ'ব। আৰু মই ভাবি আছোঁ কৰ'বাত যাম আৰু ঘূৰিব। মই আৰু থাকিব পাৰা নাই একজাম দি, দি কিনে। আৰু ইমান লাম্বা, লম্বা গেপ দিছে। গেপ দিয়েটো ঠিকেই আছে। পঢ়িব কিন্তু? মই সদায় এক ৰাতিৰ আগতে পাঠ পঢ়ো। যিয়ে নহওক সেইকাৰণে ইমান। গেপ দি লাভো নাই মোৰ কাৰণে।
অ' সঁচাকে একজামৰ টাইম টেবুলৰ চিডিউলটো যে বনাই আৰু। এটাই। একজামৰ পিছত ইটো একজামলে হ'লে এটা ভেকেচনে হৈ যায়। আকৌ ইটোৰ পৰা ইটোলে আকৌ একদিন দুদিন দি দিব। এনেকে কৰিলেই মানে একেবাৰে তোৰ। আৰু তেতিয়া গা বেয়া হৈ যায়। এটা পৰীক্ষা দি আহি আকৌতো পৰীক্ষালেনো কেনেকে পঢ়িব পাৰে মানুহে।
আৰু সেইফালে আকৌ বেছি দিন দি দিলে তোৰ ভেকেশচন টাইপৰে বনি যায় ক'তনো পঢ়া হয়।
সেইটোৱে আৰু চবতকে কম টাইম দিব তোৰ একদম টান টান চাবজেক্ট চুপাৰপৰত। বা এনেকো খং উঠে এ আগতেই ইমান হয় টান চাবজেক্টটো। আৰু ওপৰতে এইটো কম গেপটো দি দিয়ে এইটো মোৰ স্কুল। টাইমত বহুত হৈছিলে মেথেছ টাইমত মেথেছ কাৰণে একেবাৰেই তাই। নিদিয়ে মানে। দুদিন নে একদিন দিয়ে গৈ।
অ তাকেহে। উম আমাৰ টাইমতো হৈছিলে এনেকা এনেকা কৰিলে বৰ দিগদাৰ হয় বহুত ষ্ট্ৰেছ। পৰে মাথাত।
সেইটোৱে হে তোৰোতো পৰীক্ষা এৰি আছে নহয়? কি কৰি আছ? কম্পিটিটিভ এক্জামটোৰ কাৰণে।
অ তাকেই পঢ়ি আছো পঢ়ানো ক'ত খতম হয় আজিকালি তোৰ। কাৰেণ্ট এফেয়াৰছ পঢ়ো বুলি ক'লেই তোৰ গোতেই দুুনীয়াখনন আহি যায়। এনেকা লাগে কাৰেণ্ট এফেয়াৰ্চ দিয়ে গোটেই পেপাৰখন আহি যাব নেকি? বাকী কিয়ে পঢ়িম আৰু।
মইতো এতিয়াতো কম্পিটিশন আৰু বাঢ়ি গৈছে এইটো এইটো টাইমত। ত' এতিয়া মই এইটো নিজৰ কলেজৰ পঢ়াৰ লগে লগে মই কম্পিটিভ একজামৰ। কাৰণে পঢ়ি আছোঁ ইমান মাথাটো ষ্ট্ৰেছ আহি যায়। মানে এতিয়া আজিকালি এনেকুৱা হৈছে গভমেন্ট জবে লাগে ন! আৰু মেক্সিমামে। দেখা পাই থাকো মই। আফটাৰ কলেজ মানে কলেজ খতম হোৱাৰ পিছতে কোনোবা কোনোবা পায়েই যাব গভমেণ্ট জব। ত মোকো তেনেকাই লাগে। সেনেকে আৰু মিলাই মিলিকে কৰিব লাগে এতিয়া দুটাই যদি এনেকে একে। সিখিনি পাই শুনি মনত থাকে। কাৰেণ্ট ট্ৰেণ্ড। নাথাকে মানে বাৰে বাৰে হ'ব।
অ তাকেহে কাৰেণ্ট এফেয়াৰ্চৰ তোৰ বৰ ঝামেলা দেই এতিয়া তই, ইমান খিনি কাৰেণ্ট এফেয়াৰ্চ কোনটোনো আহিব কোনটোনো নাহিব। আকৌ তাৰ ওপৰতটো বছৰে বছৰে চেঞ্জ হয় মাহে মাহে আকৌ সেইবিলাক। বদলি থাকে তাত আকৌ নতুন নতুন বস্তু আনি থাকে। বৰ দিগদাৰ দিয়ে কাৰেট এফেয়াৰ টো এফেয়াৰটো এইটো এক্জামৰ কাৰণে।
এ বহুত বহুত দিয়ে। সেইকাৰণে মানে আৰু ওপৰতে নিউজ পেপাৰ ৰিডিং নিউজ পেপাৰ ৰিড কৰি থাক। ভগৱান কিমান চাবি ক।
তাকেহে। এটা সময় নোৱাৰা হৈ যায় আৰু কিমান আছে তোৰ টপিক্স পঢ়িবলে। মানে এইখন এখন সাগৰ আৰু তই পঢ়ি কিনে কেতিয়াও খতমেই নহ'ব আৰু।
অ', সেইটোৱে। এতিয়া মোৰ এইটোকে চাই ল' এতিয়া পৰীক্ষা কলেজৰ পৰীক্ষা দি কিনে আকৌ কম্পিটেটিভ একজামৰ কাৰণে পঢ়িব লাগিব, তেতিয়াহে হ'ব।
তাকেহে। আমাৰ জেনেৰে্যনতটো ইমান কষ্ট কৰি আছে এতিয়া। কিন্তু যিহে পপুলেশ্যন বাঢ়িছে তোৰ চাকৰি পাবলেও তান ইমান কষ্ট কৰি কিন্তু।
অ', চাকৰি কাৰণেতো চবে এনেকে কষ্ট কৰি আছে। নহ'লে কাৰ ইমান পঢ়িছে, আমাৰ পঢ়িবৰ কাৰণে।
অ', তাকেহে তোৰ। ইমান পঢ়ি-শুনি কিনেও যদি চাকৰি নোপায়, ইমানবোৰ পৰীক্ষা দি আছোঁ, তাৰপিছতনো আৰু কি কবি আৰু।
একেবাৰে মইতো এতিয়া ইমান, লাম্বা-লাম্বা চিলেবাচ সোপা আছে। সেইবিলাক পঢ়িবও আছে। আকৌ যোনখিনি আগৰখিনি পঢ়ো, সেইবিলাক পাহৰি যাওঁ। আৰু পিছৰখিনিতো পাহৰি থাকোঁৱেই একেবাৰে। এটা পঢ়িলে এটা পাহৰি যাওঁ। আকৌ নেক্স্টটো পঢ়িলে আগৰটো পাহৰি যাওঁ। এনেকুৱা হৈ থাকে। ৰিভিজন মানে কৰা নহয়েই মোৰ।
অ', তাকে মোৰো ৰিভিজন কৰা হোৱা নাইয়েই। তোৰ মানে এখিনি পঢ়ি, এইখিনি পঢ়োঁ। তাৰপা ৰিভাইজ কৰোঁ মানে তাৰপা খিনি ওলাইয়ে যায় চোন। এনেকে হ'লে চোন সোমোৱা ওলোৱা, সোমোৱা ওলোৱা কৰি থাকিব লাগিব। এনেকে হ'লে চোন কি ৰিভাইজ কৰিবি ক' লাষ্টত যাই কিনে চব যদি ওলাইয়ে যায়। এটা ভৰালে এটা ওলাই যায়।
সেইটোৱেই মই পম'ডোৰ' টেকনিকটো ইউজ কৰিছিলোঁ। সেইটো দি মোৰ একো নহ'লগৈ। পঁচিশ মিনিট, পঁচিশ মিনিট খেনেকৈ। মোৰ এইটো কাম, নচলিলে। মই, চব, ট্ৰাই কৰিলোঁ, মেথড চাগে মোৰেই কিবা ভুল হৈছে নেকি, মেথড, ট্ৰাই কৰা।
অ', মইও বহুত এনেকা শুনি আছিলোঁ, এইটো ট্ৰাই কৰ সিটো ট্ৰাই কৰ কিন্তু এতিয়া! চব মানুহ বেলেগ, বেলেগ ন'! চবৰ হিচাপে বেলেগ, বেলেগ টেকনিক মিলে। তোৰ হিচাপে বা কোনটো টেকনিক মিলে, সেইটো এতিয়া তই বিচাৰি উলিয়াব লাগিব।
অ', সেইটোৱেই আৰু। এতিয়া কিনো ক'বি? সেই টেকনিক, টেকনিক কৰোঁতেই যাব আৰু। দে বাৰু, ঠিক আছে। মোৰ পঢ়িবও আছে। কালিয়ে মোৰ পৰীক্ষা।
অ', অ', দে তেনেহ'লে পঢ় তই, অল দা বেষ্ট।
অ', থেংক ইউ। বাই।
বাই।